কি কৈছা?
এনেই আছোঁ ৰ'বা।
অ' এনে আছা নেকি? অ' মই মানে এতিয়া এইটো এক্সাৰচাইজ কৰি
হয় নেকি?
অ' তুমি কৰানা এক্সাৰচাইজ?
অ' কৰোঁ।
কি এক্সাৰচাইজ কৰা তোমাৰ, পুচাপ তুমি আটাইকেইটা মাৰা?
অ' এইবোৰেই মাৰো।
অ' আৰু নাস্তা কৰিলা?
নাস্তা কৰা নাই ৰ'বা এতিয়ালৈকে, কৰিম আৰু। তুমি নাস্তা কৰিলা?
অ' মই কৰিলোঁ, তোমাৰে চাহ, ব্ৰেড খালো।
অ' আচ্ছা।
অ' তুমি কি কি খালা?
মই তোমাৰ চাহ খাইছোঁ।
অ' চাহ খাইছা আৰু?
আৰু তোমাৰ এইবোৰে চাহ বিস্কিট এইবোৰে।
অ' চাই বিস্কুট অ'।
আৰু নাই খোৱা একো?
অ' কিয়?
এনেই খোৱা নাই আৰু। ভাত খাম অলপ দেৰিকে, ভাত খাব লাগিব।
আ, হয় নেকি কি? গা চা বেয়া লাগি আছে নেকি তোমাৰ?
অ' অলপ গা বেয়া লাগি আছে ৰ'বা।
অ' কি হৈছে?
জ্বৰ আহিছে ৰবা।
অ' জ্বৰ আহিছে নেকি? এই টেবলেট চাবলেট খালা?
অ' খাইছোঁ খাইছোঁ।
পালা মেডিচিন?
হা?
এ, মেডিচেন খালানে মেডিচেন?
মেডিচিন খাইছোঁ ৰ'বা। ভাল পোৱা নাই অ',
অ', কেতিয়াৰ পৰা আহিছে।
এ হ'ল তোমাৰ দুদিনমান।
অ', দুইদিনৰ পৰা আহি আছে। কি বৰষুণত টিটিছিলা নেকি?
অ',
অ', সেইকাৰণে চাগে। একেদিনৰ পৰা পুৰা বৰষুণ। দি আছিল যে।
পুৰা বৰষুণ‌ দি আছে।
অ', সেইকাৰণে।
সেইটা। আৰু আজি ক'ত ফুৰবা চুৰবা যোৱা প্লেন বনোৱা নাই নেকি?
আজি নাযাওঁ ৰ'বা। কালি চাওঁ। কি হয়। জ্বৰটো ভাল পালে যাব লাগিব ফুৰিব। জ্বৰটোৰ পৰা ওলাব পৰা নাই ঘৰত।
অ',
চাও ৰ ক'ত যাওঁ। চাও ৰ'বা ক'ত যাওঁ, ফ্ৰেণ্ডবোৰে। কিবা কয়, ক'তবা যায় অ', এই তুমি গৈছা নাই আজি ফুৰিব
অ', এনে ক'ত যাবা। জালে
এনে ক'ত যামে তোমাৰ। এইটো নতুন যে পাৰ্কটো যে সেইফালে যোৱাৰ কথা আছিলে। বুজিছাঁ।
অ', বজাৰত যে। অ',
পাৰ্টো যে আহ্ সেইতে যোৱাৰ কথা আছিলে।
হয় নেকি? এইহে গৰমতে। ৱাটাৰ ফল, এইকেইটাত নোযোৱা নেকি তুমি গৰমত ঝৰ্ণা চৰ্ণত।
যাব লাগিব।
অ', এই অ', একো নাই, এই তোমাৰ এইটো আম চিংজোৰাবাটৰ গৈছা নে। সেই ৱাটাৰফলত।
আমচিং যোৰাবাট, অ', গৈছোঁ গৈছোঁ।
অ', এই আৰ্মি কেমৰ ভিতৰ পৰা ওলাইছে, নাৰেংগীৰ।
উম্ উম্ তুমি গৈছাঁ। হেল্ল'
মইয়ো গলোঁ কালি। গৈছিলোই তাতে, আমচিং যোৱা বাটৰ ৱাটাৰ ফলত অ', হেল্ল', দিনতে, অ', গৰম লাগি আছিল, তাতে গা ধুলো আৰু।
অ',
অ',
উম্,
একোলেন কেতিয়া যাবা তুমি আৰু।
এক'লেণ্ডত চাওঁ, কেইদিনমান দেৰিকে যাম। এটিয়াতো বৰষুণে দি আছে। কি চাওঁ যদি গৰম
অ', গৰম দিলে যাবা।
অ',
অ', তোমাক কি গৰম দিন ভাল লাগেনে? ঠাণ্ডা দিন ভাল লাগে!
মোৰ গৰম দিন বেছি ভাল লাগে।
অ', গৰম দিন।
অ',
অ', মোকো ছেম গৰম দিনে। কিয় গৰম দিনটো ভাল লাগে তোমাক?
গৰম দিনত জ্বৰ নুঠে। আৰু তোমাৰ ৰাস্তা চাস্তাবোৰ পিচল নহয়
হয়।
ভাল লাগে আৰু সুবিধা হয় সব জাগালে যাব পাৰি বৰষুণ দিলেেতো ঠাণ্ডা পুৰা বৰষুণ দিয়ে।
হয় হয়।
মানে কেতিয়াবা বৰষুণ দিয়ে ন সেই বৰষুণ দিনতো পুৰা ৰাস্তা চাস্তা পুৰা পানি পানী হৈ যায়।
হয় হয় হয় আৰু ঠাণ্ডা দিন কেনেকা লাগে ঠাণ্ডা দিন?
ঠাণ্ডা দিনতো ভাল নালাগে মানে ত চৰ্দি জ্বৰ আহে ন ঠাণ্ডা দিনত।
হয় হয় এ তোমাৰ আৰু বৰিঙৰ লগত একো কামেই কৰিবা নাযায়। মন নকৰে হয় এ কম্বলৰ ভিতৰতে সোমাই থাক বা মন কৰি থাকে। সেই অ'। ঠাণ্ডাৰ দিনত কি কৰা তুমি এনে ঘৰত বহি কিনে মোবাইল চবাইল চাই থাকা না?
অঁ'।
অ', মোবাইল চাইল থাক অ', কি কি চা মোবাইলত?
ইনষ্টাগ্ৰাম ইউটিউব এইবোৰে চাই থকা ফিল্ম শ্লিমবোৰ চাই
ইনষ্টাগ্ৰাম, ইউটউব অ'। মই তোমাৰ এইকেইটা মুভি, মই এইটো তোমাৰ মুভি কেইটা চাও।
হয় নেকি?
আৰু তোমালে এই ৰিলছ কেইটা স্ক্ৰল কৰি থাকো।
অ', আচ্ছা। ঠিকে আছে। এ আজি ক'ত যাম বুলি ভাবিছা?
আজি তোমাৰ এইটো চিটি চেণ্টাৰত যাম ফুৰিব।
চিতি চেণ্টাৰ কাৰ লগত যাবা কাৰ লগত যাবা?
লগৰ কেইট কলেজৰ লগৰ কেইটাৰ লগত যাম কলেজৰ লগৰ কেইটাৰ লগত যাম চিটি চেণ্টাৰ।
আচ্ছা আচ্ছা উম।
তোমাৰ এতিয়া কলেজ বন্ধই দিছে ন?
অ', কলেজটো বন্ধ কলেজ বন্ধ উম।
ক'ত ক'ত ফুৰিলা, ইমান দিন?
ইমান দিন ফুৰাই নাই ৰবা, ঘৰতে আছিলো।
অ', ঘৰতে আছে কটো যোৱা নাই নেকি?
নাই চপিং কৰিব।
অ', শ্বপিন কৰিব কি ল'বা গৈছিলা?
তোমাৰ পেন্ট চাৰ্ট সেইবোৰ ল'ব গৈছিল ৰবা।
অ', পেণ্ট চাৰ্ট।
উম।
শ্বপিং কৰা তোমাক ভাল লাগে না?
অ', ভাল লাগে।
অ'।
আৰু সেইদিনা তোমাৰ ফেণ্ড ফ্ৰেণ্ড এজনৰ লগত গৈছিলো। তোমাৰ আধাৰ কাৰ্ড অফিচত গৈছিলো।
অ', আধাৰ কাৰ্ড অফিচট।
অলপ কাম আছিলে মানে কলেজৰ পৰা কাম কৰিব দিছিলে অ', সেইটো কাম কৰিবলৈ গৈছিলো
অ', কোনটো মলত গৈছিলা তুমি আৰু?
হা?
কোনটো মলত গৈছিলা মলত গৈছিলা না বজাৰত গৈছিলা?
মল কৈছো, মলৈ গৈ বিশাল।
অ' বিছাল, কোনতো গণেশগুৰি?
হা হা?
গণেশগুৰিৰ বিশালত।
গনেশগুৰি বিচাল গৈছিলো অ'।
গণেশগুৰি অ' মই তাতেই যাওঁ লব কাৰণে বস্তু কেইটা।
উম।
শ্বপিং কৰিবা কাপোৰ চাপোৰ লৱা। তাতে যাওঁ, অ' আৰু অনলাইনৰ পৰা কৰা নাই তুমি?
অনলাইনৰ পৰা নকৰো ৰবা মই।
অ' কিয় অনলাইন ভাল নালাগে নেকি?
ভাল নালাগে।
অ' কিয়?
এনে আৰু ভাল নালাগে সৰু সৰু বস্তু আহে যত চাইজৰ চাইজটো দেখি ন?
অ' চাইজ কেইটা, চেঞ্জ হৈ আহ যায় অ'। অ'।
উম।
হয়, হয়।
হয়। কোৱা আৰু, কি ক'বা। হেল্ল'
ভাত চাত বনাল, অ' ভাত চাত বনালা নে?
নাই ভাত বনাম ৰ'বা, এতিয়াহে।
অ', তুমি বনাবা?
অ' মই বনাম।
অ', কি কি বনাবা?
চাওঁ কি বনাওঁ, কিবা আছে ঘৰত।
অ'।
ভাত বনাম, দালি বনাম, ভাজি বনাম।
আহ, কিহৰ ভাজি বনাবা?
তোমাৰ এইটো, ভাত কেৰেলা, আলু।
ভাত কেৰেলা, অ'।
এটোৱেই ভাল পোৱা নে তুমি?
অ' মইে ভাল পাওঁ, মই কোনটো চব, অ' ভাল।
হা? ভাল লাগে ন।
ভাল পাওঁ মই সটো চব্জিকে ভাল পাওঁ, হা। কোনটো চব্জিকেইটা বেছিকৈ ভাল পোৱা?
মই তোমাৰ, এইবাৰ ভাত কেৰেলা আলু, তাৰপিছত তোমাৰ গাজৰ।
গাজৰ।
মনা, এইটো আৰু।
আহ, বজাৰৰ পৰা অনা নাই ঘৰতে খেতি আছে তোমাৰ?
বজাৰৰ পৰা আনো।
অ' ঘৰত খেতি, খেতি কৰা নাই নেকি?
খেতি, ঘৰত খেতি আছে।
অ' কি কি লগাইছা?
তোমাৰ তিয়হ লগাইছো।
অ'।
ভাত কেৰেলা লগাইছোঁ।
অহ।
কল লগাইছোঁ।
অহ, কল আমাৰো ঘৰত আছে, কলগছ তোমাৰ এইগেইটা লগাইছোঁ। পানীলাউ লগাইছোঁ, তোমাৰ এইটো
আচ্ছা।
ৰঙালাউ অলপ
হা!
পানীলাউ লগাইছোঁ, তোমাৰ এই ৰঙালাউ লগাইছোঁ, নিম্বুৰ গছ আছে। এই কলৰ গছ আছে, আমাৰো পৰা অহ। অহ, হয় নেকি?
উম।
আৰু তোমাক এ, ননভেজ কি কি ভাল লাগে?
হ, হা!
ননভেজ।
ননভেজ তোমাৰ কি ভাল লাগে মানে চবেই ভাল লাগে আৰু এটাও মানে এনেকুৱা ভাল, অহ, খাওঁ।
অহ।
তুমি কি কি ভাল পোৱা ননভেজৰ?
ননভেজত তোমাৰ এ মুৰ্গী ভাল লাগে। আৰু এই মাটন, মটন, মটন হৈ গ'ল। তোমাৰ গাহৰি হৈ গ'ল।
অহ।
অহ, গাহৰি খোৱানে তুমি?
অহ, খাওঁ খাওঁ।
অহ, গাহৰি খোৱা অহ। আমাৰতো ঘৰতে পুৱা আছে গাহৰি। অহ, গাহৰিত তোমাৰ ছাগলী তাৰপিছত এই মুৰ্গীও আছে।
অহ।
অহ, মুৰ্গীৰ কণী খোৱানে?
অহ, খাওঁ।
অহ, লোকেল মুৰ্গী খোৱানে, নে ব্ৰইলাৰ মুৰ্গী।
ব্ৰইলাৰ মুৰ্গী খাওঁ।
অহ, লোকেল নোখোৱা নেকি?
লোকেল নাই নহয় আমাৰ ঘৰত মুৰ্গী।
অহ, কি ব্ৰইলাৰ পুহিছা নেকি তুমি?
নাই-নাই মুৰ্গী নাই আমাৰ ঘৰত।
অহ, মুৰ্গী নাই। একো পোহা নাই নেকি তুমি ঘৰত? অহ, ভালে।
আচ্ছা।
অহ।
দে হ'ব।
ঠিক আছে দে, থওঁ দে। ভাল লাগিল তোমাল লগ কথা পাতি অহ, অহ।